হেল্ল'
হেল্ল
অ কি কৰি আছ?
অ এনেই আছো ৰ, তুমি কি কৰি আছা?
অ', মইয়ো এনে আছো তোমাৰ এ নাস্তা কৰিলো, তাৰ পিছত অলপ এক্সাৰচাইজ কৰি আছো। মানে, অ অ তুমি কৰিলা নাস্তা?
অ, অ কৰিলোঁ।
অ, অ কি কি খালা?
সেইটো তোমাৰ চাব
অ চা, ব্ৰেড অ বিস্কুট অ আজি কতবা ফুৰিব যাবা বুলি ভাবছা না প্লেন বনাইছা
নাই নাজৰো আজি নাজৰো ৰবা কালি যাম।
অ ক'ত যাবা কালি?
চাওঁ ক'ত যাওঁ, ফ্ৰেণ্ডৰ লগত যাম ক'তবা।
অ হয় নেকি, অহ ভালে। ময়ো আজি কতবা যাম বুলি ভাবি আছিলো। তোমাৰ এ, আমচিং জৰাবাট এইটো কি নাম আচিল, ৱাটাৰ ফলত যাম।
আচ্ছা হয় নেকি? অ'
অ' গৈছা তুমি তাতে? অ', অ', কেতিয়া গৈছিলা? অ কেতিয়া গৈছিলা? ন কাৰ লগত গৈছিলা?
ফ্ৰেণ্ডৰ লগত গৈছিলো
অ' ফ্ৰেণ্ডৰ লগত, কি কলেজৰ ফ্ৰেণ্ড না তোমাৰ এনে? ঘৰৰে ওচৰৰ ফ্ৰেণ্ড অ।
কলেজ
হয় নেকি? অ' তুমি এতিয়া কি পঢ়ি আছা?
মই এতিয়া তোমাৰ চেকেণ্ড ইয়েৰ পঢ়ি আছোঁ।
অ', চেকেণ্ড ইয়েৰ, কোনটো ছাবজেক্ট লৈ?
কমাৰ্চ।
অ', কমাৰ্চ, কি কি চাবজেক্ট লৈছা?
মই তোমাৰ ইংলিছ, আছামিছ, একাউটেঞ্চি বিজনেচ, এইবোৰে ইকনমিক্স
অ'এইবোৰে
অ'
অ' কোনটো ফেভৰেট চাবজেক্ট তোমাৰ?
ইলথে
অ' হয় নেকি? অ' ভালে।
অ', তুমি কি লৈছা তুমি
অ', মই চাইন্স লৈছোঁ।
চাইন্স আচ্ছা উম', এনে আজি কত যাম বুলি ভাবিছা?
মই আজি তোমাৰ এইটোয়ে, আমচিং জোৰাবাট যাম বুলি ভাবি আছো।
হয় নেকি?
আঁহ।
কাৰ লগত যাবা, ফ্ৰেণ্ডৰ লগত নে?
অঁ, ফ্ৰেণ্ডৰ লগত যাম। অঁ ফ্ৰেণ্ডৰ লগতে যাম, অঁ, ল'ৰা ছো ৱালী মিলি গোটেইকেইটা।
অ', অ', চুপ থাক।
আ আ আৰু কলেজ নাই খোলা এতিয়া ছামাৰ ভেকেচন বন্ধ তোমাৰো বন্ধ ন? অ' অ' অ' অ', কেতিয়া খুলিব তোমাৰ?
মোৰ তোমাৰ খুলিব এইটো কিবা এই কি মাহ চলি আছে এইটো? অঁ তোমাৰ জুলাই আগষ্টত খুলিব।
অ' আগষ্টত আ আগষ্টৰ পৰা যাবা তুমি?
আগষ্টৰ পৰা যাম।
অহ।
উম।
আৰু তোমাক কোনটো বাইক ভাল লাগে এনে?
হা হা?
বাইক বাইক তোমাৰ ফেভৰেট বাইক?
উফ্ বুলেট।
বুলেট।
বুলেট। অঁ আৰু?
ডিউক।
অ' ডিউক, অ' অ'। অ' তোমাৰ মাতটো ভাল কে অহা নাই, তোমাৰ কি নেটৱৰ্ক বেয়া হৈ আছে নেকি?
অ' নেৱৰ্কটো অলপ বেয়া মানে।
অ', কি চিম তোমাৰ?
এয়াৰটেল চিম এয়াৰটেল।
অ' এয়াৰটেল চিম নেকি অ' এয়াৰটেলৰতো ভালকে নেটৱৰ্ক আহিব লাগে।
আহি আছে আহি আছে এতিয়া।
অঁ নহয় তোমাৰ মাতটো মানে ফাটি ফাটি আহি আছে।
নাজানো কি বা ফাটি ফাটি আহি আছে।
অহ
এতিয়া শুনা পাইছা?
অঁ এতিয়া শুনা পাইছো ভালকে, অঁ অঁ। তোমাক ফেভাৰেট বাইকে ডিউক লাগে ন ডিউক বোলে বুলেট? অঁ বুুলেট আৰু কি কি ভাল লাগে? বুলেট আৰু কি কি ভাল লাগে, বুলটেই খালি নেকি তোমাৰ ফেভাৰেট?
বুলেট, ডিউক তোমাৰ এন এছ।
এন আছো অ'।
এইবোৰৰে ভাল লাগে আৰু।
অ' চলাইছা নে তুমি?
উম, চলাইছো।
আহ।
উম।
কি আগতে স্কুটি শিকিছা আগতে বাইক শিকছা তুমি চলাব।
মই স্কুটি শিকিছিলো।
আহ স্কুটি নেকি আহ ভালেই।
উম।
স্কুটি কি কি স্কুটি কিটা ভাল লাগে তোমাৰ?
হা?
স্কুটি কোন কোন স্কুটি কেইটা ভাল লাগে?
এক্টিভা।
এক্টিভা অঁ।
উম।
আৰু।
আৰু তোমাৰ এইটো আছিল।
এণ্ট্ৰক' অ'।
সেইবোৰেই।
হয় হয়, মইোকৌ তোমাৰ এণ্ট্ৰক আৰু তোমাৰ ডঅ' এইকেইটা ভাল লাগে, এইকেইটা মানে ম মাইলেছো মজা দিয়ে। তেলো বেছি নাখায় অঁ।
আৰু তোমাক এইকেইটা কি ফৰ হুইলাৰ কোন কোন কেইটা ভাল লাগে তোমাৰ?
সৰুৰে তোমাৰ। সেইটো আছিল।
অঁগনাৰ
ঠ।
অঁ।
আৰু কিবা কিবি আছিলে নামবোৰ উম তোমাৰ। ইনোভা।
অ'বা হয়
এইকেইটাই ভালা লাগে।
অ' ফৰচুনাৰ ভাল নালালাগে নেকি?
ফচুনা ভাল ফৰচুনা ভাল লাগে।
অ' কেতিয়াবা গৈছা না, ফৰচুনাৰত কৰবা ফুৰিব দূৰত।
হা হা?
কেতিয়াবা গৈছা না পঢোঁহ ক'ৰবাত ফুৰিবলৈাই
নাই ফৰচুনতো এতিয়ালৈ উঠি পোৱা নাই।
অ কোন কোন কাৰা়গেইটত উঠিল পাইছছে আজি লে
হা।
কোন কোন গাড় গিটাত উঠে পাইছা?
এই তোমাৰ তাৰিছত
অ অ।
ইন'ভা এইবোৰ ৰচিছো।
অ ক'ত গৈছিলা মানে?
হা।
ক'ত গৈছিলা?
এনেই ফুৰিব গৈছোঁ।
অঁ ফুৰিব ক'ত
উম গৈছিলো আৰু কতবা কতবা।
অ হয়।
তোমাৰ কিবা বাইক স্কুটি এইকেইটা আছে নে?
নাই বাই স্কুটি নাই মোৰ।
অ নাই নেকি অ। আহ্ মোৰ আছে স্কুটি আছে আহ্।
মোৰো আছে এনেকুৱা বাৰ আছে বাৰ।
হয় হয় তোমাৰ বাৰ আছে হয় হয়। অ তোমাৰ বাৰ আছে ন
আহ্।
অ চলোৱা তুমি আৰু।
অ মই চলাওঁ।
অ।
উম।
ক'ত ক'ত গৈছা চলাই কিনা?
উম গৈছোও বহুত ফুৰিব গৈছোঁ।
অ ফুৰিব গৈছা।
উম।
অ এতিয়া কি কৰি আছা তুমি?
এতিয়া মই এনেই এনে আছো মোবাইল চাই আছিলো।
অ কি চাই আছা‌ মোবাইলত?
ইনষ্টাগ্ৰাম চাই আছিলোঁ।
ইনষ্টাগ্ৰামা অ‌।
অঁ।
আৰু তুমি মুভি কেতিয়াও চোৱা নাই?
অঁ মই মুভি চাওঁ।
অ কি কি মুভি ছোৱা?
মই কমেডি মুভি।
অ কমেডি মুভি।
উম।
অ ধামাল ফৰ ওলাইছে চাবা গৈছো না হলত?
কি কি ওলাইছে?
ধামাল ফৰ।
নাই চোৱা যোৱা নাই চাব।
অ হয় কমেডি মুভি হয় এটা।
হয় নেকি। এনে টিকিট কিমান টিকিট কিমান কে লৈনো?
টিকেট তোমাৰ অনলাইন প্ৰাইজ যে চাই চাই কিনা আছে আকৌ
কিমান
আমাৰ ফ্ৰাইভ হাড্ৰে আছে তাৰ ওপৰতো আছে থ্ৰী হাড্ৰৰতৰ অহ থ্ৰী হাড্ৰে আছে চাগে অহ অহ
তুমি চালা
মই নাই চোৱা মই চাম বুলি ভাবিছো মই এইটো চাই আহিছো তোমাৰ কি নাম আছে মে বাপাছ আওগা নতুন মুভি অভ ইষ্টতৰি
উ অহ
অহ এইটো চাই আছিলোঁ কালি যোৱাকালি
হয় নেকি
অহ
আচ্ছা
অহ তুমি চাবা গৈছা নাই এনে উম নতুন নতুন মুভি বিলাক হলত
মই এতিয়া হলত চাব যোৱা নাই একো
অহ হয় নেকি
টি ভিতে চাওঁ চালে
অহ টি ভিতে চোৱা অহ মইয়ো অহ মই চাইছো হলত কালি চাই আহিছিলোঁ মই অহ
অহ কাৰ লগত চাইছা
মই তোমাৰ লগৰ কেইটাৰ লগত গৈছিলোঁ কলেজত কলেজৰ লগৰ কেইটাৰ লগত গৈছিলোঁ
আচ্ছা
অঁহ
অ
ভালে লাগছে যায় কি নে ম'ম' চম' খাই আহিলো তাৰে পৰা ওলোৱা টাইমত এই বিশালতো গৈছিলোঁ তাৰে পৰা আৰু কাপোৰ চাপোৰ লৈ আহিলো বিশালৰ পৰা
আহ তুমি কৰ কৰ হলত গৈছিলা
মই তোমাৰ এই চিটি চেণ্টাৰ
চিটি চেণ্টাৰ আচ্ছা আৰু কি কি খালি তই
মই তোমাৰ ম'ম' খালো তাৰ পিছত এ জুচ খালোঁ মেংগো জুচ এইকেইটাই আৰু নাই খোৱা বেছি
নে কি গাড়ীৰ দি গৈছা নে
অহ গাড়ী দি গৈছিলোঁ স্কুটি বাইকত গৈছিলোঁ
আচ্ছা
অহ
ঠিকেই আছে
অহ ঠিকেই অহ দি ঠিক আছে দিয়া থওঁ দিয়া